কোৱা-
কি কৰি আছা।
এ নাই অলপ খোজ কাঢ়িব আহিছো
খব খাতি ভালেই-
ভালে তোমাৰ-
উম ভালে বাকী-
চাহ নাই খোৱা সন্ধীয়া খাম
অ বাকী আৰু
তুমি কি কলেজ ইস্টুডেণ্ট নেকি।
হেল্ল'
হেল্ল'
অ কোৱা-
হম শুনা পাইছা
অঁ কোৱাচোন
বোলো ইস্টুডেণ্ট নেকি
কোনে মই
হা
নাই নহয়। বাৰু
দেখ হ'ল নেকি তোমাৰ পৰা-
নাই মই বাৰু বৰ্তমান জব কৰি আছো।
আচছা ডাঙৰ মানুহ
বাকী বাকী গৰমটো কেনেকুৱা দিছে।
বাকী গৰমতো কবই নালাগে আৰু- ফৰটি ডীগ্ৰী চলি আছে আমাৰফালে-
একদম মানে শান্তি নোহোৱা হৈছে নিচিনা লাগিছে।
হা
শান্তি নোহোৱা নিচিনা হৈছে। আৰু
কবই নালাগে আৰু দুপৰীয়াতো ওলাবই নোৱাৰি
কি ক'বা আৰু না শুব শান্তি না খাব শান্তি
এনেও গৰম বতাহে মাৰে।
অ তাকে অথ হ'লো যি গৰম বতাহ মাৰিছে নাই নোৱাৰি উঠি গুচি আহিলোঁ
বৰষুণ টো আহিলেহে ৰক্ষা।
অ তাকে আও বতৰটো আকৌ ডাৱৰীয়া কৰি আহে।
কালি কৰিছিলে আমাৰফালে অলপ
অ আমাৰ এইফালে মানে আমাৰ ৰাতি কৰিছিলে কিন্তু বৰষুণ
অ তেনেকুৱা আৰু চাৰে সাতটা মান বজাত
এ‌ ৰা ৰাতি মানে আমাৰ এই এঘাৰটা মান বজাত মই কি কয় এনেই বাহিৰত আছিলো যে তেতিয়া গৰমত শুব পৰা নাই বাহিৰত, ৰখিল তেতিয়া মানে অলপ ডাৱৰ মানে ক'লা
ৰাতি অলপ ঠাণ্ডা নমাই ঠাণ্ডা বতাহ এটাও দি তাকেটো
অ কি? বাকী আৰু কতো ফুৰিব চুৰিব যোৱা নাই?
ফুৰিব যোৱা নাই আমাৰ ইটাৰশ্বিপ চলি আছে মানে বিশ তাৰিখ মানলৈকে চলিব। তাৰপিছতে যাও নেকি কৰ'বাত।
ঠিকে আছে বাৰু তই গ'লে ক'বা ময়ো যাম
তুমি কৰপৰা যাবা?
হা
ত ক'ৰ পৰা আছ মানে ক' হয় ম
বুজি পোৱা নাই।
নাই কৰ হয় তুমি?
মই হয় তেজপুৰৰ।
অ ওচৰৰে চোন বিশ্বনাথ চাৰিআলি মই অ পাৰি তেন্তে,
অ
লগৰ কেইটাই শ্বিলং -শ্বিলং -টিলং ফালে যাম বুলি ভাবিছো নাজানো ইমানত দূৰ নহ'বও পাৰে তেনেকুৱা কিবা ৱাটাৰ ফল তেনেকুৱা চাইডত যাব লাগিব
অ। তাকে মানে ভাবি আছোঁ ন যাম বুলি এনেকৈ লগৰ পোৱা নাই কোনো সেইকাৰণে তুমি যাম বুলি যিহেতু ক'লে গ'লে ক বাৰু
তেন্তু হ'লে জনাম বাৰু তেন্তে।
হম। বাকী ভাবি আছোঁ কিয় ল'ৰাটো।। ফোন চোন কৰা নাই দেখোন।
হল মানে এই কপি কৰিব পৰা নাই তোমাৰ নাম্বাৰটোত তাৰ পিছত চাই -চাই পেলাই মাৰিলো বুজিছা
অঁ তাকে মই যে কিবা হ'ল মেছেজ দিলোঁ ৰিপ্লাই নাই দেখোন
মই অথনি‌ দুজন মানুহক দিলো এতিয়ালৈকে অহাই নাই কল নকৰিলে।
অহ
দুদিনমান হৈছে আৰু।
ঠিকে আছে বাকী এনেই দুপৰীয়া কি খালা?
দুপৰীয়া মাছ আছিলে আজি।
ঠিকে আছে এই ভাত খোৱাই নাই ৰে খাব মন নাই যিমান গৰম হৈছে কি খাব কোৱাচোন।
কি জব কৰি আছে আপুনি।
হা!
জব কি কৰি আছে?
জব মানে, এই কোম্পানী।
প্ৰাইভেট
অ'! তাকে কৰি আছোঁ। কিবা এটা, কিবা এটা কৰিব লাগিব ন'।
উম, বাকী মই ভাবিছোঁ, গ্ৰেজুৱেশ্চনটো কমপ্লিট হ'ল। তেনেকে, প্ৰাইভেটকে, চেক্টৰত এইবাৰ সোমাব লাগিব আৰু।
অ'! ঠিকে আছে। সোমাই ল'ব লাগে বাৰু।
গ্ৰেজুৱেশ্চন কৰিছা নে কি? কি কৰিছ?
কৰাটো নাই। মই টুৱেলভৰ লৈকে পঢ়িলোঁ। তাৰপিছত, মই নপঢ়িলোঁ, অলপ প্ৰব্লেম হৈ গ'ল।
অ'! টুৱেল্ভৰ পিছত এৰিম বুলি ভাবিছিলোঁ। পিছত, ঘৰ ওচৰতে কলেজ আছে। মানে, চাইন্সৰ আছিলে কলেজখন। ত' ওচৰতে নাই তনেকে আৰ্টছত। নকৰোঁ বুলিয়ে ভাবিছিলোঁ। পিছত মই, হায়াৰ ছেকেণ্ডৰী দিয়া বছৰে মানে, আৰ্টছ আহি গ'ল। তাৰপিছত লৈ ললোঁ আৰু ঘৰ ওচৰত।
নাই। এতিয়া, পাৰি আছা যদি, পঢ়ি থাকিলেই হ'ল আৰু। বুজিছা নাই এতিয়া! অ'! অ'! ঠিকে আছে বাৰু এতিয়া। পাৰি আছা তুমি যিহেতু, এনেকৈ পঢ়ি থাকিব লাগে। তাতে একো এনেই এৰি একো লাভ নাই বুজিছা নাই।
ন' আহে বাৰু প্ৰব্লেম কিছুমান। হায়াৰ ছেকেণ্ডাৰীৰ পিছত
এইটো মানে, এতিয়া প্ৰব্লেম আমাৰ ল'ৰা চবৰে আহে। বুজিছা নাই? এতিয়া কিবা নহয়। এতিয়া ডাঙৰো হৈছে বা এতিয়া কি কয় ঘৰো অলপ চাব লাগে ন'। লাগে আৰু। এতিয়া একো নকৰাকৈ থাকিব নোৱাৰি নহয়।
পকেট খৰচ এটাও লাগে, নিজৰ হ'লেও।
এতিয়া, তুমি কৰ'বাত গ'লা এতিয়া
ইমান, এতিয়া ডাঙৰ হৈ মানে ঘৰত খুজিবলৈও ভাল নালাগে ন'।
অ'! সেইটোৱে, এতিয়া তোমাৰ মোবাইলটো ৰিচাৰ্জ নাই, তুমি জানোঁ মাক ক'বা, মা ৰিচাৰ্জটো ভৰাই দ দেচোন, মোৰ ৰিচাৰ্জ নাই। কি বুলি ক'বা কোৱাচোন মাক?
নিজৰে কিবা ভাল নালাগে।
সেইটোৱেই। কিবা নহয়, কিবা এটা কৰিব লাগিব। সেইটো তুমি বাও পঢ়া এতিয়া, তোমাৰ কপালত চাকৰি আছে।
পাৰ্ট টাইমকে আমাৰ ইয়াতে এলাইচি অফিচ এটা আছে তাত, কৰি আছো মই। তাত বেছি নিদিয়ে আও আচলত কিবা এটা ওলাই আও।
তাকে, ঠিকে আছে মানে এতিয়া কি, কিবা এটা নহয় কিবা, কৰি থাকিলেই হ'ল আৰু। তোমাৰ কিবা অলপ খৰচা পানী ওলাই থাকিলেও হ'ল। তাতে, পঢ়ি থাকা এইফালে, পঢ়াৰ পিছতো, তুমি অলপ কিবা কৰা এতিয়া আজিকালিৰ দিনত মানে, এনেকোৱা এটা ফালে মানে, মাথা ঘমাই একো লাভ নাই।
নিজৰ পইচা নহ'লে একোৱেই নাই।
সেইটোৱেই। ! কি ক'বা আৰু জিন্দগী এনেকোৱাই।
বাকি তোমাৰ কিমান দিন হ'ল ইয়াত?
হা।
তোমাৰ কিমান দিন হ'ল ইয়াত,
মোৰ আজি হ'ল পাঁচ মাহ মানে হল।
ইমান দিন ধৰি আছে নেকি এইটো মই গমেই নাপা মোকেই লগৰ এটাই দিলে মানে,
অ ঠিকে আছে। বাকী এনে ক'ত যাম বুলি ভাবিছে ফুৰিব কাৰণে?
এনেকে প্লেন হোৱা নাই আৰু ঠিককে ক'ত যাম কৰবাততো যাম চাগে।
অ অ'।
জনাম বাও।
কি গ'লে খালি জনাবা মানে যাম এতিয়া লগৰ কেইটামান যাব
লগৰ আছে চাৰি পাঁচ জন মান।
ঠিকে আছে মানে গ'লা গ'লে ক'বা আৰু মানে, মোৰ লগৰ কেইটা মানে ল'ব ন তেতিয়া মানে এতিয়া ঘপকৈতো ল'ব নোৱাৰো ন।
লগৰ অলপ বেছিকে ওলালে ভাল।
উম সেইটো হয়। এতিয়া যদি আমি দুটাই যাওঁ বা তুমি তোমাৰ লগৰ দুটাই যা মানে কিমান ভাল নালাগিব। চাৰি পাঁচজনমান হ'লে ভাল লাগে ন।
অলপ বাজেট থাকিলেতো হাফলং ফালে গলে ভাল লাগিব সেইফালে খুব গৈ আছে মানুহবলাকে।
তাকে মানে এতিয়া তোমাৰ হ'ব বা মোৰ হ'ব। অ তাকে মানে এতিয়া কিছুমান প্ৰব্লেম পইচাৰ প্ৰব্লেম থাকিব পাৰে ন সেইটো এটা অসুবিধা,
তোমাৰ থাকিলে মোৰ নাথাকিব বেলেগৰ নাথাকে, নহয় তেনেকে। আৰু কাৰোবাক লগৰ খিনিক থৈ যাবলৈ ভাল নালাগে যাম বুলি কোৱাৰ পিছত।
সেইটোৱেই আৰু কি ক'বা। এতিয়া আমাৰ তাৰ হলেতো নহ'ব ন এতিয়া বা যনে কি এতিয়া। তোমাৰ নাই মোৰ আছে এতিয়া তোমাৰো ভাল লাগিবল মোৰ আমোক তো নাই আমক দেচোন এটা কিন দেচোন মই পাছত পইচা দিম। তেনেকে তোমাকব ভালাগিব যিহেতু ফুৰিব আহিছো ন। সেই এনেকুৱা নিচিনা হৈ যায় এতিয়া তাতে কিবা দেখা পালাই ল'লো বা ল'ব মন গ'ল,
চবৰ মিলাকে আৰু যাব লাগে আৰু
উম তাকে মানে? গ'লে কিহত যাম বুলি ভাবিছা?
টেইন খনতে যাব লাগিব, আৰু
হা।
টেইন বা বাছতে যাব লাগিব।
এই বাইক চাকেল লৈ গ'লে ভাল লাগিল হয়।
বাইকলৈ গ'লেতো ওচৰতে হ'ব আৰু দূৰত,
তাকে মানে বাইক লৈ অলপ গ'লে ফিল্ডত ভাল লাগিব মানে, এতিয়া মানে নাই গাড়ীত গ'লে ইমান ভাল নালাগিব। উম।
দহ মিনি বি মইতো কাৰ। নাই মিছা কথা কৈ লাভ নাই বাইক। খবৰ খিনি যিও আছে গ্লেমাৰ পালচাৰলৈকে আৰু কিমান দৰত নোযাবা।
কি মানে ছ এতি কি ক'বা আৰু কোৱাচোনতি বা তোমাৰ আছে মোৰ নাই এনেকুৱা নিচি অৱস্থা নাই। এতিয়া যদি আমাৰ দহটা ওলাই যদি দু দুখন বাইক হয় এনেকৈ যাবও ভাল নহ'ব।
দুই তিনিজনৰ থাকিলেও মানে হৈ যায়।
এইটো চবৰেটো চাই যাব লাগিব ন।
আহ। চাহ টাহ খালা?
চাহ তাহ খোৱা নাই বাৰু খামহে।
অলপ ফিল্ড ফালে ওলাই আহিছোঁ গৈ খোজ কাঢ়িবলৈ গৈ পেলাই খাব লাগিব।
অ অ ঠিকে আছে দিয়া ঠিক আছে হ'ব। মই অলপ আজি বিজি আছোঁ হয়নে।